হেল্ল'।
অ কি খবৰ তোমাৰ।
ভালে তোমাৰ। কি খবৰ। হেল্ল' শুনিছানে অ। শুনি আছা নে।
অহ শুনিছো কোৱা।
অ তুমি কি কৰি আছা তোমাৰ কি খবৰ।
মোৰ ভাল মই এনেই বহি আছো তুমি।
ময়ো এনেই অলপ শুই আছিলো কলেজৰ পৰা আহি।
অ।
বাকী তুমি আজি দিনটোত কি কি কৰিলা।
নাই মই প্ৰথমতে মই বিশেষ একো কৰা নাই আজি যিহেতু আমাৰ কলেজ বন্ধ হৈ আছে। এইদিন সেইকাৰণে মই ঘৰৰ কাম চাম কৰি আছো আৰু তুমি।
মই আজি বিশেষকে ময়ো একো কৰা। নাই বাৰু মই ৰাতিপুৱা উঠি। কলেজলৈ গলো তাৰ পিছত আহি পেলাই ভাত খাই পেলাই শুলো যে এই মাত্ৰ উঠিলো আৰু এনে তোমাৰ দিনৰ দিনতটো তুমি এনে কি। কৰানো অহ দেওবাৰ দেওবাৰত কি কৰা তুমি বিশেষকে।
মই দেও মই দেওবাৰত আহ ৰাতিপুৱা উঠি ৰাতিপুৱা উঠি বিৰাছ কৰি একগিলাচ পানী খাই তাৰপিছত ব্যায়াম কৰো অলপ কৰাৰ পিছত অলপমান কিতাপ পঢো কিতাপ লৈ পঢো অলপমান তাৰপিছত ব্ৰেকফাষ্ট। তাৰপিছত তাৰপিছত অলপমান ঘৰৰ কাম চাম থাকে। সেইবিলাক কৰো কৰাৰ পিছত মই অলপমান লগৰ লগত কথা চ পাতো আৰু তাৰপিছত আহ দুপৰীয়া। খাদ্যটো খাওঁ খ খোৱাৰ পিছত অলপ ফুৰিব যা বাহিৰলৈ তাৰপিছত আহো আহি আকৌ অলপমান পুহিব বহো এইখিনি এনেকুৱাই এইবিলাকে কৰো মই তুমি কি কৰা দেওবাৰে।
দেওবাৰে মই কব গলে মই ইমান ৰাতিপুৱা নুঠো আহ যিহেতু উম বাকী বাৰবোৰতো মোৰ হেৰি কলেজে থাকে। সেইকাৰণে মই দেওবাৰে। অ বেছি অকন দেৰিলৈকে। শুই থাকো তাৰপিছত উঠি পেলাই মই ৰাতিপুৱা যি বনাই তাকে খাওঁ। খোৱাৰ পিছত মানে ক কা কাপোৰ ধুব থাকে। আঁহ নিজৰ কোঠাটো চাফা কৰিব লাগে, সেইকাৰণে সেইবোৰ কামত মই ব্যস্ত হৈ যাওঁ। তাৰ পিছত ধুনীয়াকে গা- পা ধুই আহি দিনৰ ভাতটো খাই অকমান খুই দিওঁ মানে। সন্ধিয়াহে মই পুৰিব পাৰো মানে, বহো আঁহ দেওবাৰে। এনেই মই ৰাতিপুৱাৰ পৰা পঢ়িব মানে বহিব নোৱাৰো যিহেতু অকমান কামো থাকে আৰু মই দেৰিকে উঠো।
তোমাৰ দৈনন্দিন জীৱনৰ ৰুটিনটো কি সাধাৰণতে তুমি কি, কি কৰাৰ?
মানে, কব গলে মই বিশেষ একো নকৰো, যিহেতু মই এতিয়াও পঢ়িয়ে আছো মানে, দিনৰ দিনতটো মই ৰাতিপুৱা উঠাৰ পিছত টিউচনলৈ যাওঁ, আঁহ ছটা'ত উঠো, মই চাৰে ছটাৰ পৰা উম- চাৰে সাতটালৈকে টিউশচন থাকে। সেইটো কৰি পেলাই আহো ঘৰৰ পাওঁতে, পাওঁতে মোৰ আঠটাই বাজে, তাৰ পিছত পতা-পত, গা-পা ধুই পেলাই মায়ে যি বনাই সেইটো খাই পেলাই মই কলেজৰ কাৰণে ওলাব লাগে। চাৰে নটাৰ পৰা ক্লাছ থাকে। নটাত ওলাই যাব লাগে। তাৰ পিছত আঁহ দুটা, তিনটালৈকে ক্লাছে থাকে, ক্লাছ, চেলাছ কৰাৰ'ৰ পিছত আঁহ বন্ধু- বান্ধৱী সকলৰ লগত অকনমান কিবা এটা খাই লওঁ বাহিৰত, তাৰ পিছত এ' ঘৰ আহি পাওঁতে, পাওঁতে চাৰে তিনটা বাজিয়ে যায়। তাৰ পিছত চাৰে তিনটা- পিছত অকমান মবাইল টো চাওঁ, টিভি চাওঁ অকমান, তাৰপিছত শু উঠাৰ পিছত আঁহ সাতটা মানৰ পৰা আকৌ মই- আবে'লি মানে সাতটা মান বজাৰ পৰা উম, ৰাতি দছটা বজা মানলৈ কে অকমান পঢ়ো। তাৰপিছত- যি' বনাই তাকে খাওঁ আৰু তাৰ পিছত খাই, উঠি মানে ৰুম- টো যদি মোৰ চাফা- তাফা কৰিব থাকে কৰি লওঁ, আৰু বাচন- চাচনো অকমান ধুই দিওঁ মাৰ কাৰণে অকণমান, তাৰপিছত শুই য়ে যাওঁ। এয়াই' মোৰ দিনৰ- দিনটো মানে এনেকেই- আৰু তুমি কি' কৰা এনেই?
মইও সাধাৰণতে ইমান একো নকৰো, ময়ো পঢ়িয়ে থাকো, পঢ়ো যিহেতু এতিয়া ইমান কাম- চাম নাথাকে। ৰাতিপুৱা উঠি মই অলপমান খাই বৈ কলেজলৈ যাওঁ, মোৰ অলপ কলেজটো দূৰ হয়, যিহেতু এক ঘণ্টা মান লাগি যায় যাওঁতে, সেই কাৰণে মই এঘন্টা আগতে ওলাই যাওঁ। তাৰ পিছত কলেজত ক্লাছ-চেলাছ কৰো। তাৰ পিছত আঁহ জিৰণি দিয়ে তেতিয়া কিবা এটা খাই লওঁ, তাৰপিছত আৰু দুটা মান ক্লাছ থাকে, সেই দুটাও কৰি লওঁ, কৰাৰ পিছত আকৌ' আহো আকৌ' এক ঘন্টা লাগি যায় আহোতে, সেইকাৰণে মোৰ এইবিলাক কৰোতে যায় মানে, বেছি সময় নাপাওঁ যেতিয়া কলেজ- চলেজ থাকে তেতিয়া সময় নাপাওঁ বেছি। আৰু ৰাতি আহি পঢ়িবও লাগে।
অঁ নাই ঠিকে আছে বুজিছো। এনেই তুমি অঁ বন্ধু- বান্ধৱী সকলৰ লগত ওলাই যোৱা নে, মানে দেওবাৰ দিনা বা' যেতিয়াই মানে-
অঁ মই যাওঁ, মানে যেতিয়া অলপ- কলেজ- চলেজ বন্ধ থাকে, মানে বিশেষ এনেকুৱা নহয় যে' দেওবাৰে ওলাই যাওঁয়ে, ঠিক নহয় যাওঁ মাজে, মাজে যদি কলেজ বন্ধ থাকে তেতিয়া যাওঁ। তুমি যোৱা নেকি?
অঁ মইও যাওঁ। মানে উম কেতিয়াবা, কেতিয়াবা আৰু মই কলেজৰ পিছতো মানে ইহঁতৰ লগত অলপ কেতিয়াবা, কেতিয়াবা খাব যাওঁ। কিন্তু মোৰ স্কুলীয়াও মানে বন্ধু- বান্ধৱী সকল আছে। সিহঁতৰ লগত মানে মই সপ্তাহত দুবাৰ মান'তো লগ পোৱা হয়য়েই। মানে বেছি একদম বিশেষ ডাঙৰ জেগাত নাযাওঁ। এনেই অকমান চাহ- তাহ খাবলৈ মানে আবেলি ওলাই যাওঁ কেতিয়াবা, কেতিয়াবা মন গলে। আঁহ যে মানে দিনত যোন দিনা, মানে দিনত মই অঁ টোপনি নামাৰো। সেইদিনা সময় থাকে কাৰণে ওলাই যাওঁ। অকমান, ভালো লাগে দিয়াচোন। সদায়, সদায় ঘৰত থাকিবও ইমান ভাল নালাগে।
বন্ধু-বান্ধবী লগত ওলাই গ'লে মানে মন টোও ভালে থাকে। ভালে লাগি থাকে। মনবোৰ ফূৰ্তি, ফূৰ্তি লাগি থাকে।
অঁ এনেই তুমি- ঘৰত কিবা খানা- চানা বনোৱা নে? নিজে
কোৱা
তুমি ঘৰত কিবা খানা- চানা বনোৱা নে নিজে?
অঁ মই বিশেষ একো বনাব নোৱাৰো। মানে, মই মেগী বনাওঁ আৰু মেগীটো মই বেছি ভালকৈ বনাব পাৰো, আৰু আলু পৰঠা বনাব পাৰো, আৰু ভাতো বনাব পাৰো, আলু ভাজি এইবিলাক কে মই বেছি- বেছি একো মানে বিশেষ একো বনাব নোৱাৰো। তুমি কি, কি বনাব পাৰা?
মই এনেই কব গ'লে- চবেই বনাব পাৰো। মাংস, তাৰপিছত দালি, আঁহ ভাজি- তাৰপিছত মাছ- অঁ মাছ, মাংস, দালি, ভাজি এইবোৰ মানে মই চবেই বনাব পাৰো। বাৰু ক'ব গ'লে তেনেকুৱা একো বাদ নাই কিন্তু সদায় যে মানে ভাল হয় সেইটো কথা নহয় মানে খাব পৰা হয় আৰু কিন্তু কেতিয়াবা কে এইবোৰ অলপ বেছিয়ে ভাল হয় নাজানো কেনেকে মচলা চচলাৰ কাৰণে চাগে অ মই চব বনাব
তুমি মই বনোৱা কোনটো বস্তু তাৰ বেছি ভাল লাগে খাই কেনে নাই নিজৰ হাতেৰে বনাই খাই ভাল লাগে
অ মই এনে নিজৰ হাতেৰে বেছি ভাল মাংসটোয়ে পাওঁ কাৰণ মাংসটো বনাবলৈ ইমান ভেজাল নাই আৰু মচলা চচলা থাকে অকমান মানে ধুনীয়ে সিজাই পেলাই যদি মানে টনিক গম পোৱা যায় তেতিয়া মানে বিৰাট ভাল লাগে খাই পেলাই
হেল্ল'
অ শুনিছোঁ কোৱা হেল্ল'
অ কোৱা মই শুনা নাই কি কৈছিলা
অ মই কৈ আছিলো যে এনে মোৰ মানে বেছি বেছিভাগ মাংসটোৱে খাবলৈ ভাল লাগে নিজৰ হাতত কাৰণ অ মই মচলা দিয়া হয় যিহেতু আৰু ইমান ভেজালো নহয় বনাবলে
উম হ
উম
মোৰো মাংসটো খাব ভাল লাগে মোক মাতি পাই এদিন তোমাৰ ঘৰত
অহ আহিবা দিয়া মই বনালে মাতিম তোমাক এনে তুমি তুমি নিজৰ হাতৰ কি বস্তু বেছি ভাল পোৱা বনাই কিনে
আৰু কি কৰা মানে ঘৰত অ এনে পঢ়া শুনা বাহিৰে আৰু কি কি কৰা তুমি?
এনে পঢ়া শুনাৰ বাহিৰে মই কেতিয়াবা কেতিয়াবা আৰ্ট কৰোঁ তাৰপিছত কুকিংটোৱে মই মেইনলি বেছিকে কৰোঁ আৰু আৰ্ট কৰো মানে পঢ়াৰ বাহিৰে মই সেই দুটা বস্তুৱে বেছিভাগ কৰি থাকো এনে তুমি কি কৰা?
ময়ো মই ছবি আঁকি মোৰ বহুত ভাল লাগে মই সৰুৰ পৰা ছবি আঁকি ভাল পাওঁ আৰু আৰু মোৰ অ মানে ডিৱাই আই ৱাই কৰি ভাল লাগে মানে কিবা কিবি বস্তু লগাই কেনে আৰু এইবিলাক
অ আজিকালিও আজিকালিও ওলাইছে চিমেণ্ট তে দি যে মানে কিছুমানে হেৰি ফুলৰ বাজ বনাই আৰু তাৰপিছত নিজৰ কাপটোত থবলৈ এটা মানে হেৰি বনাই আজিকালি বহুত মানে ওলাইছে মোৰো মানে বিৰাট মানে ভাল লাগিছে চাই পেলাই মোকো মানে ট্ৰাই কৰিব মন গৈছে সেইবোৰ
অ সেইবোৰ কৰি ভাল লাগে মনটো ভাল লাগি থাকে এইবিলাক কৰিলে মানে কি হয় চে মানে যোনবিলাক য চিন্তা থাকে সেইবিলাক আমাৰ নাহে আৰু কৰিলে আৰু মাডালা কৰি থাকো মই
অ আৰু কেতিয়াবা কেতিয়াবা মন চন বেয়া লাগিলেও যদি মানে ছবি অঁকা হয় বা ডি আই ৱাই ডি আই ৱাই কৰা হয় তেতিয়া মানে অ বিজি থাকা হয় কাৰণে ব্যস্ততা মানে পাহৰি যোৱা হয় মানে কোনটো কাৰণত আমাৰ মনতটো বেয়া লাগি আছে
অ ঠিকেই কৈছা তুমি সেইকাৰণে মই এইবিলাক কৰি থাকো
নাই ঠিকে আছে সেইবিলাক কৰি থাকিব লাগে তেতিয়াই মানে মনটো অলপ মানে এটা জেগাৰ পৰা বেলেগ জেগাত লগালে মানে মনটো ভাল হৈ থাকে
অ
এনে তুমি তোমাৰ তোমাৰহাতৰ কোনটো বস্তু খাই বেছিকে ভাল পোৱা
মই মোৰ হাতৰ মেগী আৰু আলু পৰঠা খাই বেছি ভাল পাওঁ মানে এই দুটা মই বনাব পাৰো ভালকে সেইকাৰণে মোৰ ভাল লাগে খাই
অ পাৰঠা তুমি আলু পাৰাঠা বুলি কৈছা ন
হুম কি কৈছে
তুমি পাৰাঠাত কোনটো পাৰাঠা বেছি ভাল পোৱা খাবলে
কি কৈছা আৰু এবাৰ কোৱাচোন
তুমি পাৰাঠাত কোনটো ধৰণৰ পাৰাঠা খাই বেছিকে ভাল পোৱা
অ মই আলু পৰঠা আৰু অ দালিত দি যে বনাই পাৰাঠা সেইটো খাই ভাল লাগে মোৰ তুমি কি কি পঢ় খাদ্য খাই ভাল পোৱা
মই পালক যেতিয়া দিয়ে তেতিয়া আৰু আলু আলুটোতো মানে চবৰে প্ৰিয় হয়য়ে উম হম
তেতিয়াটো ঠিকেই
উ ভাল লাগিল তোমাৰ লগত আহ তোমাৰ দিনৰ দিনত তুমি কি কৰা সেইবোৰ গম পাই অ
অ মোৰো ভাল লাগিল তোমাৰ দিনটো কি কি কৰা শুনি কেনে
অ ঠিক আছে নহলে
তলা ঠিক আছে